হেল্ল' অ'
অ শুনিছা!
অ' শুনিছো শুনিছো
কি কৰি আছিলা? উম ভালেই ভালেই তোমাৰ
উম ভালেই ভালেই এইয়াহ, ভাত-পানী বনাই আজৰি হৈছো। মই বুলো অলপ বঢ়ি লও তাৰপিছতে খোৱা-বোৱা কৰিম আৰু সেই অলপ বঢ়ি আছিলো। গৰমো উঠিছে তাকে বোলো অকণ জিৰাই লওঁ তাৰপিছতে ভাত দিম আৰু তুমি কি কৰিছা?
মই এই ভাত পানী খাই উঠিলো। তাৰপিছত এনেই এতিয়া বঢ়ি আছো। বাচন ধুই মেলি আজৰি হৈ তাকে তোমালে ফোনটো কৰো বোলো খবৰ-খাতি লওঁ, তোমাক এই মাজতে, ফেচবুকত দেখিছিলো এতিয়া ঘপককে নাইকিয়া হৈ গ'লা নাইকিয়া মানে, কি এ একাউণ্টটো আছে একো নিদিয়া হ'লা বোলো কি হ'ল খবৰ-খাতি নাইকিয়া হৈ গ'ল তাইৰ, তাকে সুধিবলে ফোন কৰিলো।
নাই আছো এই অলপ ফোনটো কমাই দিছো চোৱটো মানে ফোনটো চাই চাই বৰ নিচা নিচিনা। মানে এই বেছিকৈ ফোনটো ফোন চোৱা এটা অভ্যাস হৈ গৈছে চাই চাই মানে নিচা নিচিনা হৈ গৈছেগৈ। মোকে দেখি মানে ল'ৰা ছোৱালীকো অনবৰত ফোনটোকে চাই থাকিবলৈ লাগে তাৰপিছত মই বোলো নাই মই অলপ কমাব লাগিব। ফোনটো মানে বেছিকে চাই থাকিলেও ভাল নহয় যে একেবাৰে এৰি দিয়া নাই কাৰণ ফোনটো নহ'লে নহয় নহয় আকৌ আজিকালিটো আৰু ফোন নহ'লে একোৱেই নহয় লাগেই চব কামতে এহ অকণমান কিতাপ চিতাপ পঢ়া অভ্যাস, কৰিছো আৰু আগৰটো উম আগ আগতেটো কিতাপেই আছিলে ফোন-চোনৰ ইমান কথা নাই আজিকালিহে ফোনটো হোৱাৰ পৰা মানে পঢ়া শুনাৰ অভ্যাসবিলাক একেবাৰে নাইকিয়াই হৈ গৈছে নহয়।
উম হয়! নহয় ভালে কৰিছা এইটো প পঢ়ি পঢ়া-শুনা থাকিব লাগে। থাকিলে ভাল নহ'লে ফোনতে চব চাই থাকা যায় পঢ়াই নহয় মানুহ,
অ তাকে আৰু ফোনতে চাই থাকিলে চকুটো মানে বহুত মানে হেৰি হয় যে ক্ষতি কৰে,
হয় ক্ষতি কৰে। আজিকালি সৰু ল'চালি বিলাক, অ', সৰু পাই ফোনটো চোৱা।
তাহাতৰ একেবাৰে কে ফোন নহলে নাখায়ে নকৰে খেলা ধূলা নকৰে এনেধৰণ নম্বৰতে ফোনটো চাই থাকিব লাগে মানে বেয়া হৈ গৈছে মানে তাহাঁতে আগৰটো লৰা ছোৱালীয়ে খেলা ধূলা কৰে ধুনীয়াকে তাহাঁতে সেইকাৰণে খোৱা বোৱাও ভাল স্বাস্থ্য পাতিও ভাল আছিলে আজি, এ তাহঁতে খাব নিবিচাৰে ল'ৰা ছোৱালীয়ে ফোনতো নহলে নে? খাওঁ।
তাকে দেখিছো তেনেকুৱা আমাৰ ঘৰৰ ওচৰতে আছে এ, সৰু ল'ৰা-ছোৱালী। অ' তাহাটিও তেনেকুৱা মাকে, কোৱা ফোনটো নোহোৱাকে ৰাতি নাখায় এতিয়া,
আচলতে মাক বিলাকে সৰুৰ পৰা অভ্যাস বেয়া কৰে যে নিজেও চাই থাক এ নিজে মাক বিলাকে যি কৰে ল'ৰা ছোৱালী বিলাকে সেইটোেই কৰিব বিচাৰে ন? মানে নিজে ফোনটো যেতিয়া চাই থাকে এতে ল'ৰা ছোৱালী চাব বিচাৰিবই আৰু মাক বিলাকে ভাবে মানে ফোনটো চাই থাকিলে আমনি নকৰিব বুলি দি দিয়ে সেই তেনেক, কৰি কৰিয়েই অভ্যাসবলাক বেয়া হৈ যায়।
অ'। তেনেকুৱাই হয় আৰু। কিন্তু এনেকুৱা নহয় যে অকল অ' অ অকল বেয়াটোৱে আছে মানে ব্যৱহাৰটো লৈ কথা আৰু
অ ভালো আছে অকল ফোনটো যে মানে কেনেকুৱা ব্যৱহাৰ কৰিছে সেইটো কথা, ফো ফোনৰ পৰা আকৌ বহুত ভাল মানে বহুত ভাল ভালো মানে হেৰি আছে ন বহুত কথা শিকিবও পাৰি।
হু।
কিছুমান নজনা কথা আজিকালিতো ইমান দ হেৰি নাই আৰু কিবা এটা জানিব বিচাৰিলে ফোনটোত বা গুগলত চালে বা ইউটিউবত চাই কিছুমান কথা শিকিব পাৰি উম।
গাঁও যায় হেৰিও হয়।
সেইয়াই মানে, এ, কে কি কেনেকুৱা কামত লগাইছে সেইটোৱে কথা আৰু যদি শিকা ভাল কামত লগালে তাৰ ফলটো ভাল হ'ব আৰু বেয়া কামত লগালে বে বেয়া মানে কি এনে যিটো চাই থাকিলে এনেই সময় নষ্ট হ'ব।
উম!
কিবা জানিবলগীয়া থাকিলেতো তেতিয়াতো হেৰি নাই তথাপিও কিতাপ কিতাপ পঢ়াটোও মানে বহুত ভাল অভ্যাস আৰু কাৰণ প পঢ়ি থাকি পঢ়িলে চকুৰ ইমান হেৰি নহয় বা আগৰটো মানুহে এতিয়া উম, হেৰি কিতাপেই পঢ়িছিলে ন তেনেকেই কিমান ডাঙৰ ডাঙৰ মানুহে মানে আছিলে কিমান মানে ভাল সমাজৰ কাৰণে ভাল কাম কৰি থৈ গৈছে আগতেতো ফোন নাছিলে।
অ', তাকে যুগ সলনি হৈছে যে অ'। সেইকাৰনে।
সলনিতো হবই বাৰু।
ভাতৰ লগত কি বনালা তুমি।
এ মাছ বনাইছো আজি।
অ কিহৰ লগত বনালি।
উম মাছ আজি বনাইছো হেৰি লগত ভোল ভোল আৰু বিলাহী দিছো। তুমি কিহেৰে। খালা আজি।
মই নি নিৰামিষে খাইছিলো পনীৰ আছিলে। পনীৰ আ। মইও এনেকে ভাজি বনাই পেলাই ভাত।
অ'-অ'-অ'।
লগত আছাৰ আছিল।
অহ। মই চিম্পুল কেই কৰি থৈছোঁ মাছ মাছৰ তৰকাৰীয়ে বনাইছোঁ আৰু বেলেগ বনোৱা নাই। ইমান মানে অলপ ভাগৰো লাগে। কি আছে দিনটো অলপ আজি কাম বেছি হ'ল। ৰাতি ইমান খাব। বৰ মন নাযায় যে সেইকাৰণে চিম্পুল কৰিয়ে খাম আৰু।
আহ এইটো মান কৰিছে। মই সেইদিনাখন ভিডিঅ' এটা দেখিছিলো নহয় ফোনত। এ চাই থাকোতে তাকে। মানে আমি কেতিয়াবা কিবা ৰান্ধো। তেলটো যে বেছি হয় যে। ভাজি সাজি। হব তেনো তাত দেখা হা তেলটো বেচি হ'লে মানে কি মানে কি কৰিব লাগে। কিবা এটা আহি পায় তাত মানে এনেকে। ভাজি বনোৱা দেখা। খাইহি ভাজি খিনিৰ মাজত ভাগ কৰি পেলাই। সৰু ষ্টীল বাত। এটা তাত এনেকে মাজত মানে উবুৰিয়াই থোৱা নিচিনাকে থয় দেই।
অ'।
তাৰ পিছত এ ভাজি খিনি এনেকে কাঢ়ি লৈ অ মানে অকমান অকমান ঢাকি থৈ। দিয়া আৰু। চত ভাজি। ভিজালে তাৰ পিছত এই ভাজি খিনি এনেকে চাইডৰ পৰা কাঢ়ি লয় সেই বাতিটো স'তে-স তেনেকেই থাকে। হা তাৰপিছত ভাজি। চাইডৰ গোটেই ভাজি খিনি কাঢ়ি লৈ মেলি। তাৰ পিছত বাতিটো উঠাই দিওতে সেই বাতিটোৰ ভিতৰতে সেইখিনি তে এ যিখিন মানে বেছি হোৱা তেল খিনি হেৰি হৈ থাকে আৰু
অ' অ' অ' অ' উম!
ভাল ল টেকনিক,
অ' সেইটো ভালেই দেই তেনেকে, এক্সট্ৰা তেলখিনি ওলাই ওলাই যায়, বেছি কেতিয়াবাতো বেছি হৈ যায় ন দিওঁতে বা আৰু পিছে তেলটো খোৱা ভালো নহয় তেনেকে কৰিলে মানে তেলটো কমি যায় আৰু অ' সেইটো কৰি চাব পাৰি অ'
অ' মোৰতো প্ৰায় মাংসৰ মই যেতিয়াই বনাওঁ সদায় তেল বেছিয়ে হয় এইবাৰ তেনেকুৱা কৰিব লাগিব যদি
অ সেইটো ভাল উপায় দেই বেয়া নহয় কিন্তু এই তেনেকুৱা ধৰণৰ কিছুমান বহুত ভাল কথা শিকিবও পাৰি ফোনৰ পৰা বাৰু সেইটো এটা ভাল।
অহ
তাকে,
এয়া আগতে তোমালোকৰ ঘৰত এই সঁফুৰা, প্ৰান্তিক এনেকে দেখিছিলো নহয় আজিকালি লোৱা নে?
অ' আজিকালি মানে এই ফোনটো হোৱাৰ পৰা নোলোৱাই হ'লোঁ নহয়। আগতে টো প্ৰান্তিক লওঁ, সঁফুৰা লওঁ এইবিলাক পঢ়োঁ। তাৰপিছতে এইটো পুৰণ বিলাক আছে সেইবিলাকে বোলো আকৌ পঢ়িব লাগিব। মানে অভ্যাসটো নোহোৱা হৈ গল যে। আগতে এইটো মাহেকীয়া আলোচনী বিলাক অকল প্ৰান্তিক, সুঁফুৰা তাৰ উপৰি মহিলা আলোচনী, সখী, নন্দিনী এইবিলাক লৈছিলো। প্ৰান্তিক খনটো চবতকে বেষ্ট আলোচনী আছিলে।
মই দেখিছিলো মই পঢ়া নাই বাৰু মই তেনেকে তোমালোকৰ ঘৰত যাওতে দেখিছিলো।
সেয়ে অলপ দিনৰ পৰা মানে আকৌ এতিয়া ভাবিছো নতুনকে আকৌ ল'ম প্ৰান্তিকখন লোৱা কৰিম। তেতিয়া মানে পঢ়া অভ্যাসটো থাকিব তাকেই। তেতিয়া মানে আ
ল'বা বোলো।
অ' অ' তাকেই এ অ' অ' সেইটোৱে ক অভ্যাস কৰিব লাগিব। কিতাপ পঢ়াৰ অভ্যাসটো নাইকিয়া হৈ গৈছে যে বেয়া হৈ গৈছে সেইটো। আৰু বহুত কিতাপ আছেও আনি থোৱা আগৰ। পঢ়া মানে হোৱা নাই। ত' সেইবিলাক আকৌ আৰম্ভ কৰিছো। আৰু অলপ, অলপ সময় মানে ফোনটো থৈ কিতাপ হাতত ল'বলৈ চেষ্টা কৰিছোঁ আৰু।
উম এইটো ভাল কৰিছা দেই।
আজি আকৌ এখন নতুন কিতাপ আনিলো।
অ', কি কিতাপ?
এই অনুৰাধা শৰ্মা পূজাৰীৰ চাহেব পুৰাৰ বৰষুণ এতিয়া এই ওচৰৰ মানুহে ঘৰলৈ গৈছিলো তাত মানে তাহতৰ ঘৰত আছিলে কিতাপবোৰ এনেকে চাই থাকোতে কৈছে বোলে তোমাৰ যদি পঢ়িব মন যায় যদি তুমি লৈ যাব পাৰা তেনেকে এখন মোক দিলে তাৰপিছত মই খুজিবলৈ বেয়া পাইছিলো কিন্তু নিজে দিলে যে দিয়াৰ কাৰণে ভালেই পালো। তাৰপিছতে তেওঁলোকে নিজে দিলে মান মানে মানুহ এঘৰত অ'।
হেল্ল' অ', শুনিছো এতিয়া অ' কি কৈ আছিলা তুমি? মাজতে মই নুশুনা হৈ গৈছিলো।
অ', এই ওচৰৰ মানুহ এঘৰলৈ গৈছিলো আজি। তাহাতৰ কিতাপ ঢেৰ আছিলে, মই এনেকে চাই থাকোতে তাতে তেওঁলোকে মোক এখন দি পঠিয়ালে পঢ়িবলৈ বুলি। সেইখনেই চা চাহেব পুৰাৰ বৰষুণ, অনুৰাধা শৰ্মা পূজাৰী। এতিয়া কিতাপখন মেলি চোৱা নাই মানে কি আছ ভিতৰত চাম আৰু আনি
উম, চাবাচোন যদি পঢ়ি ভাল পোৱা। মোকো জনাবা।
অ' অ' অ' জনাম বাৰু অ'। অনুৰাধা শৰ্মা পূজাৰীৰ বেলেগ কিতাপ পঢ়িছোঁ। তেওঁ ভাল লিখে। এতিয়া এইখনো ভালে হ'ব। হয় চাগে। মানে নামটো শুনিছো আগতে।
দিয়া ঠিক আছে। মইও এই বিচনা পাৰোগে।
ঠিক আছে বাৰু দিয়া হ'ব।
উম শুভৰাত্ৰি।
শুভৰাত্ৰি।